হেল্ল'!
হেল্ল'
অঁ।
কি কৰিছ?
এ' এনেই বিচনাতে বহি আছো।
ম'ম ভাত খালি?
ভাত-ত খালো দে।
উম।
তহে খালী নাই?
খালো-খালো।
ম-ম
হয়।
আজি আকৌ দিনত ইমান গৰম পৰিছে নহয়।
বহুত গৰম বা
তহঁতৰ ফালে বহ'খুন দিছিলে নেকি সন্ধিয়া?
নিছে ৰ কৰিছে বখন
অ ইয়াতো হয় ডাঙৰ বহষু নছে
উম বহুত ডাগ আছে ব উম বহত বহুত ডাাগ স একখ ন ববি
উওম। এেবোৰ এলাহ লগা নিচিনা হৈছে। ভাত পানী খাই এনে বিচনাতে পৰি টিভি তানো চাই আছো, মবাইল টোও চাই আছো।
উম।
এয়া।
উম। এই হুলে।
এই শুলে, দে।
উম!
এ ভাত কি বনাল লি?
আৰু কম পিঠ আছিল যে, লুচি আহঁতে মাংস লৈ আহিছিলো।
অঁ!
ন ন অঁ, দে।
বাংশ এ'
উম।
কি ছাগলী নে ব্ৰইলাৰ?
ছাগলী।
অঁ গেভি বনালি?
দেইলি ভাত দালি।
উম', অহ', মা এই হেৰি যে তই যে ছাগলী যে দই দি যে বনাও যে।
অহ',
কেনেকে বনোৱানো? দইতো আগতে দি থলে নে তোক। কাই দিব লাগে নে কি বাৰু মই সতো ভাল
এই -এইয়া মাংসতে একে যে-যে মছ। খোলাদিতি মাংসটো দি পেলাই দৈ দিব লাগে। নহ'লে দৈটো সানি পেলাই অলপ সময়ত। দলু হৈ
অহ', তে', তেনেকে চাগে ব্ৰইলাৰ মাংসটো দিব পাৰি ছাগে ন। উম',
অহ', পাৰি জবৰে। কিবা দৈতো সানি থব পাৰ। বনাই থাকোতেও দিব পাৰো খানি থৈ দিলে বেছি ভাল হয় মানে। নে থৈ-থৈ গিলি।
অহ', - অহ', তাকে
অহ',
তাকে এই তই যে বনাও যে মোৰ ছাগলীৰ মংস হল যে।
অহ',
সেইখন খাবলৈ মন গৈ আছে সেইদিনা গ'লে খোৱাবিচুন। উম',
কিন্ত দৈটো দিলে। হেৰি দিব লাগে দৈটো দিলে সেৰি দিব লাগে। এহ জলকীয়া গুড়া যুলত অলপ বগা- বগা হৈ থাকে।
হয় নেকি?
উম', কালাৰটো উথে যে দৈটো বগা। লগ নহয় জানো।
উম', - উম', - উম', মই সেই দৈ দি বন। বনাবলৈ মানে মই নাজানো মানে মই তহঁতে বনাওঁ খাওঁহে।
উম',
ভালকে নেযামি মানে। তকাহে টউবাইলত দেখি থাকোঁ কিন্তু মানে কি তহঁতে বনাই থকা মানুহ যে তহঁতৰ পৰা সুধিলে ভাল হয় আৰু
উম
এইবাৰ মই আনিলে তোকে সুধি সুধি বনাম ৰ
উম
তাকে অকমানি নান কি
শ শুল
অ
সট প নি আহে এবাৰ অকমান খালে খাই শুই গল
অ তে চৰি লাগিছিল যে ভাল হ'ল
উম ভাল পালে
উম উম
এটা পল পাল আহ আহি
এ তা নাই ভাল পোৱা সয়াই এ নাক পানীক ওলাই আছে সে আকৌ তোৰ বতৰটো বেয়া যে ৰত দিলে গৰম অঁ আজিৰ দিনত ইমান গৰম দিনটো ফেনেই লৈ থাকিব লগা হৈছে আকৌ সন্ধিয়া বৌ সন্ধিয়া পিছতে তো এনখন ললেও ঠাণ্ডা লাগে নললেও নহয়
উম
এ স বহু সে অকমান ছোৱালী লগাৰ নিচিনা লাগি আছে
আহ
আহ
উম
আজ হে ত অঁ তোৰ লগৰ ছোৱালী এজনীৰ লগত কথা পাতিছিলোঁ
কুল
এ মান্তি বুলি কৈছে
আহ মান দয়াা
আহ সেইটাই লগত কথা পাতিছিলো
এ ল'ৰানে ছোৱালী কিবা এটা আছে।
অ লোৱা এ ততে
অ', কিবা ডাঙৰল না
এ এইবাৰ স্কুল নিছে।
বাৰ দিছেহে ন? অ'।
তাৰ লগত তোৰ কথা সুধিছিলে বাৰু।
বাদ দি।
অ'।
উম।
ভাল-ভাল বুলি কৈছো ল'ৰা ছালী কিতাপ সুধিলে এ
উম।
ডাঙৰজনী কিমান পালে?
আমায়ে
ইমানবাৰ
আহ।
সেয়া সুধিলে।
আহ।
তাৰপাহে তোৰ নম্বৰটো বিচাৰিছিলে।
আছিলে ন নম্বৰটো।
কিন্তু সেইটাাইন মোবাইল ল'লে নতুনকৈ।
উম।
নৱৰ কিছুমান দিল্লীত হৈ গৈছে নাইকিয়াা গল।
সেইটোয়ে।
আহে তিল-তিলক ফোন কৰিম বুলি কৈছিলে। ত মই বোলো কৰিব দিছো, মোলো কৰিবা বুলি এনেকে কৈছো।
উম।
উম। তাইো সেই ঘৰলৈ আহিব এইকেইদিনতে।
তাই আহিব এতিয়া?
উম।
তাই একেইমান হেৰি কি বুলি কয় থাকি গল নহয় মাকৰ লগত ন।
অ', তাই ল'ৰাটো নোহোৱা আগৰ পৰাই আছে।
অ'।
উম, উম। যতা থাকিব।
মিলাই-মিলাই থাকি থাকিলে হ'ল আৰু।
অ', অ',
এ কেইদিনমান এজনী কেইমান এজনীকে
সেই তাকে মানে কৈছিলেছে যে সেই তোকো বহু দিন দেখা নাই শকত হলনে কিিনালি সুধিছে মোৰলৈ সে আছে তৰা আগৰ নিচিনা এইতাই বেছিদিন নাথাকে এসপ্তাহ মান থাকিে যাব ই
বেনীতা নে মাইণ্ড মমাৰ সেই অঁ ল'ৰাটো স্কুলৰ কাৰণে নোৱাৰাই আছেগৈ
উম
উম বিনিটা আকৌ আহিব
নাহেৰা
অ ক আছে অ হ' দে
এতিয়া কি কৰিবি শুবিিন নে কি কৰিবি
জানো কি কওঁ এই কি কয়
ৰাতি পঢ়ে ন অলপ
অভাৱ পঢ়াই এতিয়া আকৌ পাইজি চিকিচা আছিলে
অ আনিব যাবি নেকি এতিয়া
কম্পিটিন জনং কৰা
তাকে ৰাতি ফাংচন হ'ব নে কিি
ফাংচন
ফাংচনো চাই আহিবি মানে ফাংচনো চাই আহে
ফাংচন অকমান চাম বেছি নাচাম লৈ যাব লাগিব নহয় তাই উঠিলে কাদিব নহয় আহম
চৰতে চঙে দু আ নহ কিমান দূৰ
স ইয়াৰ পৰা পাঁচ দু মট মান হব
আহ
এই তাৰপা ছিগিছে এ সেইটো কথা কৈছো ফুল এপাহ লৈছিলে তাই তাৰপা ছিগি আনিছিলে
পুনে দিলকে
হা
তুিছে তুমছে
লকে হ'লনে।
অ। দে ঠিকে আছে, দে মৌ শু আৰু। অ